হেল্ল'
অ শুনিছে নে আ?
অ শুনিছো দে।
অহ অ ঠিক আছে আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো আৰম্ভ কৰো। অ আমি আলোচনা কৰিবলগীয়া বিষয়টো শিক্ষা লৈছো নহয় নে।
শিক্ষা হয় হয় হয় হ'ব।
অহ আপোনালোকৰ ওচৰে পাজৰে কেনেকোৱা ধৰণৰ শিক্ষা প্ৰচলিত হৈছে মানে বৰ্তমান আকৌ আগৰ দিন আগৰ দিনৰ শিক্ষা আৰু এতিয়া বৰ্ত বৰ্তমানৰ শিক্ষাত কেনেকোৱা ধৰণৰ সলনি বিলাক দেখা পাইছে আপুনি অকমান কওক।
হয় হয় হ'ব মই ক'ম। মানে আগৰ দিনৰ চাই মই আগতো আগতে ক'ম আগৰ দিনৰ আৰু এতিয়া যেনিবা আগৰ দিনতো আগত বহুত মানে কষ্ট হৈ আছিল মানে স্কুলবিলাক মানে গাঁৱত- গাঁৱত ওচৰতে নাই কোনোবা গাঁৱতে যাব লাগে মানে গাঁৱত পাঁচটা গাঁৱতো এটা স্কুল সেনেকুৱা থাক সেনেকা কোৱা আছিল বহুত কষ্ট হৈছিল যাবা কাৰণে - কাৰণে কোনোবা যায় স্কুলত কোনোবা নাযায় সেনেকুৱা টিচাৰবিলাকে বহুত কম আছিল। মানে বহুত মানে কষ্ট হৈ আছে ৰাস্তা বাকে ৰাস্তা ঘাট বিলাকে কষ্ট হৈ কোনোবা নদী পাৰ হৈ যাবা লাগে। লাগে কোনোবা দলং নাই সেনেকুৱা মানে বহুত কষ্ট আছিল আৰু সেইটো আমাৰ যেনিবা ঘৰৰ পৰিৱেশটো আমাৰ কোনোবাই ভাল যিকেইটা খেতি কৰে মানে মাটি বহুত আছে সেইটোৱে মানে ভাল অৱস্থা বিলাক ভাল হয় কোনোবা আৰু অৱস্থাটো ভাল নহয় অৱস্থা ভাল নহয় ঘৰত মানহ ঘৰততো ফেম যেনিবা ঘৰত মানুহতোই ষ্টুডেন্ট বিলাক মানে পঢ়বাই নাযায় কাম কৰে সেনেকোৱা মানে বিভিন্ন ধৰণে আছিল আৰু মানে আৰু যাৰ এ এডুকেশচন নত আছিল ঘৰতে সেইটোৱে মানে এ যি পৰব যায় আৰু য যেনেবা টাউনতে মানে ল লয় যায় যিকিটা পইচা টাকা আছে এ ঘৰটো মানে যিহেতু ঘৰত মানে খেতি এ খেতি কৰে বহুত মানে অহ চলবা পাৰে সেনেকুৱাতো মানে বেলেগত পৰবা দেই সেনেকুৱা আছিল আৰু বহুত ছিষ্টেমেটিক আছিলে তাৰপিছতে আগতে আৰু মোবাইল নাই ইণ্টাৰনেট সেনেকুৱা নাই বহুত মানে কষ্ট আছে। ইল যেনিবা খেতি কৰে গাঁৱতে সেনেকুৱা খাই এ যেনে বহুত মানে খেতি কৰি আৰু যেনিবা এ কোনোবাত বিধান দানত খেতি আৰু কোনোবা ওপৰা খেতি সেনেকুৱা মানে আমাৰ গাঁৱতে সেনেকুৱাকো য়ে মানে পৰবা দেই আৰু কোনোবা বহুতকে সেনেকুৱা কৰিছে। মানে বহুত ভাল মানুহ কৰিছিল কোনোবা- কোনোবা সেনেকুৱা কৰিছিলে আগৰ দিনতো। মানে খেতিয়াতো আগৰ দিনৰ চাই এতিয়া বহুত ডেভলপ হৈছে মানে ইতিয়া এই টাইমত যে থাবা এ। আগত চাই এতিয়া মডাৰ্ণত যেনিবা সেইটো মানে বহুত মানে ডেভলপ হৈছে। স্কুল বিলাক ঘৰে -ঘৰে গাঁৱতে এখান গাঁৱত স্কুল এখন গাঁৱটী স্কুল সেনেকুৱা আৰু বহুত আৰু টিচাৰ বিলাক বিভিন্ন বহুত মানে এবেলেৱল পাই এতিয়া মানে বহুত আপগ্ৰেট হৈছে জেনেবা পঢ়া পাতি চব ঘৰে - ঘৰে যোগে কোনবা ঘৰত অহ চলবা নৰে নৰে মানে গৰীব হলে মানে চব স্কুলত মানে কোলত পঢ়বা দেই আগততো সেনেকুৱা নাছিল গৰীব বুলি গৰীবে থাকে সেনেকুৱা আছিল আৰু না। বহুত মানে ক্ৰাইচিচ আছে ইকনমিকসৰ এতিয়া আৰু বহুত ডেভলপ হৈছে। জিজি গৰীব হলি মানে চব গভমেনে বহুত অহ মানে যিকেইটা চলবা লাগা বস্তু সেইটো বহুত দিছে আৰু না যেনিবা বহুত ভাল- ভাল যে সেনে যেতিয়া ষ্টুডেন্ট আছে এইবিলাকে চব ফ্ৰীতে ডিচি যেনিবা আৰু কিতাপ পাতি ফ্ৰী। সেনেকুৱা আৰু যেনিবা অহ আৰু পঢ়বা যাৱা স্কুল ড্ৰেছ বিলাগে ফ্ৰী সেনেকুৱা বহুত মানে ভাল হৈছি ইতিয়া আৰু গাঁৱত- গাঁৱতে স্কুল আৰু হাইস্কুলতে গাঁৱৰ ওচৰতে হয় আগততো বহুত দূৰৰ আছ ছিল আৰু কলেজবিলাগেও ওচৰতে হয় মানে অহা যোৱা কৰা বহুত মানে ভাল ডেভলপ হৈছে আৰু। তিয়া আৰু। বহুত ইণ্টাৰ মোবাইল ইণ্টাৰনেট ইণ্টাৰনেট ইয়াতে বহুত- গ্লব্লেলাইজেছন ডেভলপ হৈছে যেনেবা। এ' স্কুলত উম জেতিয়া বন্ধ দিয়ে সেইয়াতে অনলাইন ক্লাছ- কৰিব পাৰে। যেতিয়া স্কুল এক্জাম দি ঘৰতে সেনে- কোৱা এ' থাকিব সেনেকুৱা এনেই হ'লেও - কচিং কৰিব পাৰে বহুত মানে ডেভলপ হৈ আছে। যেতিয়া- আৰু বহুত আপগ্ৰেড হৈ আছে। সেইটো আপুনি আৰু যেনেকুৱা টিচাৰ টিচিং লেভেল-
এতিয়া -এতিয়া দে ৰ্টিচাৰ হয় সেইটো -সেইটো কেনেকুৱা মানে ৰ্টিচাৰ হ'লে কি -কি বছটো অহ - অহ আগতে ল'ব লাগে সেইটো আপোনি অকমেন কব পাৰিব নে?
ৰ্টিচাৰ অ এজন লেকছাৰ হৈতে কি ষ্ট্ৰিচাতাৰচাৰ থাকিব লাগে সেইটো মানে আপুনিও অকণমান - উম'।
অঁ হয়। ঠিক তেনেদৰে অঁ শিক্ষক- বা শিক্ষয়িত্ৰী হ'বলৈ নে?
হয় হয়।
বা শিক্ষয়িত্ৰী হবলৈ কেনে হবলৈ আজিতো বহুত ধৰণৰ- মানে কোৱালি ফিকেশ্যন ওলাইছে মানে- স্কুল বিলাকত যিহেতু প্ৰফেচনেল টিচাৰ মানে যিবিলাক- এটা চাবজেক্ট আছে। আজিকালি- চৰকাৰী স্কুল বিলাক সেইবিলাক মানে যোগ কৰিছে। কেতিয়াবা পালাৰৰ হয়। আই টি আই আই টি নহয় বাৰু আই টি আই বিলাক লৈছে। আকৌ গানৰ কাৰণে চিংগিং টিচাৰ বিলাক লৈছে। কিন্তু - যিটো শিক্ষক বা শিক্ষয়িত্ৰীৰ পচ আছে তাৰ কাৰণে বিশেষকৈ ডি এল এড- বা আমাৰ অসমত প্ৰধানকৈ ডি এল এ ডি এল এড বা বি এড- কৰা শিক্ষক সকলক নিযুক্তি দিয়া হয়। যাৰ বাবে সিহঁতে- বিভিন্ন ধৰণৰ- অ তা'ত ট্ৰেইনিং ট্ৰেইনিং ব্যৱস্থা থাকে যাৰ বাবে সিহঁতে- শিক্ষক হিচাপে নিযুক্তি হবৰ কাৰণে উপযুক্ত হৈ কিনে ওলাই- তাৰপৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থা- তা'তো কেনেকৈ বুজিব পাৰি সিহঁতক কেনেকৈ প্ৰতিটো সময়তে গালি- নাপাৰি। কিছুমান কথা কেনেকৈ বুজি সিহঁতক শান্ত ভাৱে বুজাব পাৰি। তেনেকুৱা ধৰণৰ বহুত কথা বুজোৱা বুজোৱা হয় য'ত শ্ৰেণী- যদি কেতিয়াবা অসহ্যকৰ মানে অমান্য তেনেকুৱা কিবা- পৰিৱেশ সৃষ্টি হয় সেইবোৰ কেনেকৈ নিয়ন্ত্ৰণত আনিব পাৰি তেনেকুৱা ধৰণৰ- কথাবিলাক বিভিন্ন ধৰণৰ কথাবিলাক বজোৱা যায়।
হয় হয়। বহুত আৰু আমাৰতো আৰু হয় হয়। মই অকণমান গম যেনিবা আৰু তো কলেজৰ যেনেবা কলেজ - ইওভাৰ্চিটি লেকচাৰ কৰি আমি আৰু লাগিবও সেনেকুৱা যেতিয়া হাই স্কুল আৰু এম ই আৰু - এলিভেণ্ট দিলে বি এড লাগিব ফাৰষ্ট্ৰ ত'তে সেনেকুৱা ল'ব লাগিব। যেনিবা ইয়াৰ পিছতে তেত তেত দিব পাৰে সেনেকুৱা আমাৰে আৰু আছে যেনিবা ইউনিভাৰ্চিটি কলেজৰ হ'লে আৰু লেকচাৰৰ হ'লে আৰু নেট চেলেট লাগিব।
অ সেইটো হয় যদি কলেজ বা ইউনিভাৰ্চিটিত অ পঢ়োৱা যায় তেনেকুৱা হলে নেট বা টেতটো আপুনি পাছ কৰিব লাগিব তেতিয়া সেইটো আপুনি অ। তেতিয়াহে আপুনি কলেজ বা মহাবিদ্যালয় বা। বিশ্ববিদ্যালয় এখনত নিযুক্তি। পাব অ মই অকমান কয় দিওঁ অ শিক্ষা পি। ইষ্টি যেতিয়া তুমি তেতিয়া পাৰ্মানেণ্ট এটা পষ্ট লাগে। তেতিয়া পি এইচ ডি কৰিবলগীয়া হয় ভাল চেলাৰী কাৰণে। মই শিক্ষাটো অকমান কৰি দিওঁ। হ আমাৰ অ। আমাৰ যি আমাৰ অঞ্চলত সাধাৰণতে বেছিকৈ। এ যিটো চেবা আছে চেবাৰ খিনিও চেবাৰ। লৰা শিক্ষা গ্ৰহণ কৰি থকা ল'ৰা ছোৱালী খিনি দেখা যায় ইয়াত চি বি ছি। তোৰ আছে কিন্তু চেবা খিনিও দেখা যায় য'ত আমি সৰুৰ পৰা ল'ৰা ছোৱালী
হয়।
ক্লাছ টেনলৈকে থাকে আকৌ আজিকালি ক্লাছ। ইলিভেন আৰু টুৱেল্ভটো যোগ কৰাৰ কথা কৈ আছে নহয় নে। নতুন শিক্ষা নীতিৰ মতে এতিয়ালৈকে হোৱা নাই বাৰু হ'ব চাগে শিক্ষা এখ। খন বিদ্যালয়ত বহু কথাই শিকিব পাৰো।
হয়।
আৰু সেইয়ে ছাত্ৰ বা ছাত্ৰী গৰাকী নিজৰ আচাৰ। ব্যৱহাৰ ব্যক্তিত্ব গঠন সেইবোৰ স্বভাৱ চৰিত্ৰ। বহু কথা শিকিব পাৰো শিক্ষাৰ জৰিয়তে শিক্ষাৰ জৰিয়তে এজন। ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ ভৱিষ্যতটো ধুনীয়াকৈ সজাব পাৰে। যদি সেইজন শিক ছাত্ৰ বা ছা। ত্ৰিয়ে ভালকৈ শিক্ষা গ্ৰহণ কৰি নিজৰ ব্যক্তিত্বটো গঠন কৰে আকৌ। গঠন কৰি নিজৰ উচ্চ মানদণ্ড। ৰাজ গৰাকী মানুহ হয় তেনেহলে সেই উচ্চ মানদণ্ড মানুহ গৰাকীয়ে। সমাজত বিভিন্ন ধৰণৰ ভাল কাম কৰিব পাৰে এজন। অভি অফিচাৰ হয় নহ'লে বা এজন ভাল অভিবক্তা হয় ভাল এজন শিক্ষক বা। শিক্ষয়ত্ৰী হয়, ভাল এজন ডক্তৰ বা তেনে। কুৱা নাৰ্চ হয় কেনে।
ডক্টৰ ইঞ্জিনিয়াৰ নাৰ্চ সেনেকুৱা হয়।
অ ইঞ্জিনিয়াৰ হৈ কেনে ভাল এজন। ভাল অভিযন্তা হৈ বিভিন্ন ধৰণৰ ভাল কাম বোৰ কৰিব। পাৰে আ। শিক্ষাৰ জৰিয়তে কিছুমান আমি আমাৰ সমাজত ঘটি থকা বেয়া কা। কাম বা কু প্ৰভাৱ বা অন্ধবিশ্বাস সেইবোৰ নাই।
এনেকে হয় হয়।
আকৌ আমাৰ ইয়াতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। আৰু কি কয় যিটো চৰকাৰী বিদ্যালয় সেইটো দু্ৰটা দেখা পোৱা যায়। প্ৰধান কৈ চৰকাৰী বিদ্যালয় বিলাকত বিভিন্ন ধৰণৰ সুবিধা পঢ়িবৰ বাবে। বিভিন্ন ধৰণৰ সুবিধাবিলাক চৰকাৰে প্ৰদান কৰিছে বেগ। তেনে পানী বটল স্কুলৰ ইউনিফৰ্ম জোতা। কিতাপ পত্ৰ। পেঞ্চিল কলম বিভিন্ন ধৰণৰ যাৰ বাবে ছাত্ৰ ছাত্ৰী অ খোৱা অ। অ মূখ্যকৈ খোৱা আবেলি যি মানে যিটো দিনত খোৱা ভোজন হয়। সেতো প্ৰদান কৰিছে আগৰ দিনত যেনে। কৈ আপুনি কোৱাৰ দৰে ল'ৰা ছোৱালী বিলাক বিভিন্ন কাৰণৰ স্কুল নোযোৱাৰ বাহানা বনাইছিল। তেনেকুৱা ছাত্ৰ -ছাত্ৰীক আকৰ্ষণ কৰিবৰ কাৰণে চৰকাৰে তেনেকুৱা ধৰণৰ পদ্ধতিবিলাক আগত বনাইছে, যাৰ যাৰ বাবে বহুত ভাল হৈছে পদ পদক্ষেপটোত, অ ভাল হৈছে আজি আজিকালি বহুত ল'ৰা -ছোৱালী বহুত মানে গোটেই খিনি মানে যায় চো স্কুলত বেছি ভাগ গাঁৱলীয়া অঞ্চলতেই হওক বা চহৰীয়া অঞ্চলত তে হক নহয়নে? আগৰ দিন আগৰ দৰে তেনেকুৱাকৈ স্কুল নোযোৱাকৈ না থাকেই বহুতে, কাৰণ কি শিক্ষাৰ যিটো গুৰুত্ব সেইটো বুজি উঠিছে অ। ব্য অ ব্যক্তি ব্যক্তিগত খণ্ডৰ ল'ৰা - ছো যিলাক াল হয় সেইবিলাক ভাল হয় সিহঁতে পঢ়োৱা খিনিত গুৰুত্ব দিয়ে ভালকৈ দায়িত্ব হিচাপে লয় হে অ অ ঠিক আছে ভাল লাগিছে আপোনাৰ লগত কথা পাতিম
অ, এইখিনি সমাপ্ত কৰিম আৰু আমি আজি হয় ধন্যবাদ।
থেং